হেল্ল'
হেল্ল
অ শুনা পাইছা নাই?
অ শুনিছোঁ শুনিছোঁ। মোৰ মাতটো শুনিছা নে?
কি কৰি আছা?
এয়া তোমাৰ কি কৰিবা এনেই ফেনৰ তলতে অকণ বহি আছো।
অ অ অ তাকে গৰম পৰিছে ন বহুত
গৰম পৰিছে পৰিছে
অ বাকী ভাত পানী খালা নাই
ভাত পানী খালো বাৰু দিনত তাৰপৰা এতিয়া ৰাতি খাম আৰু
অ অ অঁ তাকে তাকে মই তোমাৰ সেই খালো বাৰু দেই এ জাষ্ট খাই উঠিছোঁ আৰু
অহ অহ
উম বাকী খবৰ খাতি ভালনে
খবৰ খাতি এ আছোঁ আৰু ভালেই
অঁহ অঁহ অহ‍ঁ তাকে সেই মই মানে তোমালৈ ফোন কৰিছিলোঁ আজি এই মেডিটেশ্যচন শুনিছা নাই বাৰু শব্দটো
অ শুনিছোঁ বাৰু দেই
অঁ সেই মেডিটেশ্যন এই মানে মেডিটেশ্যন মানে অসমীয়াত ধ্যান বুলি কয় মানে অ সেই ধ্যানৰ ওপৰতে আজি অকণমান তোমাৰ সৈতে আলোচনা কৰিম বুলি ভাবিলোঁ
অ ঠিকেই আছে বাৰু ভালেই কৰিলা
অ অ তাকে তুমি পাতিবলৈ ইচ্ছা প্ৰকাশ কৰিছানে বাৰু
অ বাৰু কোৱাচোন কোৱাচোন মোৰ ইচ্ছাটো আছে বাৰু
অঁ অঁ তাকে মানে মই সুধি লৈছো আৰু মানে ধৰি লোৱা তুমি পাতিবলৈ তোমাৰ ইচ্ছা নাথাকিবও পাৰে
হয় হয় এইটো ভাল কাম কৰিছা
সুধি লৈছো তুমি আগ্ৰহী হয় নে নহয় মানে অ এ এতিয়া মানে তোমাৰ কি হৈছে বহুত মানুহে মানে তোমাৰ ধ্যান নকৰে গম পাইছানে
নকৰে হয়
প্ৰায় খিনি লোকে মানে তোমাৰ মেডিটেশচন নকৰে আৰু ধ্যান নকৰে
নকৰে নকৰে
মানে ইমান মানে ভাল নহয় গম পাইছ নাই
ভাল নহয় হয়
আমি আমি আমাৰ দিনটোত তোমাৰ দহ মিনিট হ'লেও বা দহ মিনিট নহ'লেও আমি পাঁচ মিনিট হ'লেও আচলতে ধ্যান কৰিবই লাগে
কৰিব লাগে কৰিব লাগে হয়
কি হয় ধ্যান কৰা মানে বহুত উপ মানে উপকাৰ আছে গম পাইছে
আছে হয়
ধ্যানে তোমাৰ সেই মনটোক আমাৰ যিটো মন সেই মনটোক পোৰা শান্ত কৰি ৰাখে
অ অ শান্ত কৰে হয়
একাগ্ৰত একাগ্ৰতাটো বৃদ্ধি কৰে গম পাইছা নাই মন
আহ অ
মনত তোমাৰ সেই যি আত্মবিশ্বাস তোমাৰ নিজৰ প্ৰতি থকা তোমাৰ আত্মবিশ্বাসো তোমাৰ বৃদ্ধি কৰে নিজৰ ওপৰত থকা যিটো আত্মবিশ্বাস
হয় হয়
মানে সেই তোমাৰ তুমি যেতিয়া মেডিটেশ্যন কৰি আহিবা বা ধ্যান কৰি আহিবা তোমাৰ মানে কোনোবা এটা বস্তুত ফকাৰ্চতটো বহুত বাঢ়ি যায়
বাঢ়ি যায় হয়
বহুত মানে ভালকৈ ধ্যান ধ্যান কৰিব পাৰা
পাৰো হয় হয়
এতিয়া এটা কাম তুমি ধ্যান দি কৰিবা সেই কামটো তোমাৰ সফলতা তোমাৰ অৰ্জন হোৱাতৃ তোমাৰ সহজ হ'ব অ গতিকে সেই ক্ষেত্ৰত অ সেই ক্ষেত্ৰত তোমাৰ মেডিটেশ্যনটো বহুত উপকাৰী মানে সেইটো এটা বহুত ভাল আৰু
অ বুজি পাইছো পাইছো হয়
দৰ্শন তোমাৰ অকল এতিয়া তোমাৰ যে নতুনকে ওলোৱা বস্তু নহয় পদ্ধতি নহয় গম পাইছো
নহয় নহয় হয়
আগৰ পৰাই মানে তোমাৰ প্ৰাচীন কালৰ পৰাই চলি আহিছে গম পাইছে মেধি ৰেচন এতিয়া যদি তুমি খোৱা তেহলে তুমি সেই আগৰ দিনৰ তোমাৰ প্ৰাচীন কালৰ ফালে যদি চোৱা তেনেহ'লে তুমি ঋষি মুনি সকলৰ ফালে মন
অ হয় হয়
সেই ঋষি মুুনি সকলে তো আগতে অ যুগ যুগ ধৰি মানে আমি ধ এতিয়া ধৰি লোৱা ম কৰা মতে তোমাৰ পাঁচ মিনিট বা দহ মিনিট হ'লেও কৰিব লাগে দিনটো
কৰিব লাগে হয়
মানে সেই তোমাৰ পাঁচ মিনিট দহ মিনিট নহয় তেওঁলোকে তোমাৰ ন ষ্টপ তোমাৰ এবছৰ দুবছৰলৈকে কৰে মানে
কৰে
অ তোমাৰ কেতিয়াবা কিছুমানে তোমাৰ যুগ যুগো কৰে মানে
কৰে, হয়।
তাত মানে, মে মেডিটেশ্যনতটো এনেকুৱা এটা, মানে পাৱাৰ আছে মেডিটেশ্যনত। ধ্যানত তোমাৰ এনেকুৱা এটা শক্তি আছে, তুমি সেই ধ্যান কৰিয়ে থকা অৱস্থাত তুমি আচলতে গমেই একোৱে গম নোপোৱা। তোমাৰ এনে এতিয়া আমি তোমাৰ-তোমাৰ দহ মিনিট বা এঘণ্টা মূৰে এঘণ্টা, দুঘণ্টা মূৰে-মূৰে আমাৰ ভোক লাগে, হয়-নহয়? ভোক লাগে ই ইটো হয় সিটো-সিটো হয়, মানে তোমাৰ বিভিন্ন-বিভিন্ন কাম ওলাই যায়।
হয়।
অ, কিন্তু তোমাৰ সেই, তুমি যিকন সময়ত তুমি ধ্যান কৰিবা, মানে তোমাৰ যদি তুমি সঠিক ৰূপত যদি তুমি ধ্যান কৰিব পাৰা। তেনেহলে তোমাৰ সেই ভোকো নালাগে। পিয়াহো নালাগে, গম পাইছা নাই, তোমাৰ মানে একো-একোৱে নালাগে মানে
নালাগে-নালাগে।
একো নোহোৱাকে চলি যাব, তোমাৰ অ, হাগিবও নালাগে, মুতিবও নালাগে। এ তেনেকুৱা ধৰণৰ মানে, সেইটো তাৰ মানে পাৱাৰটোৱে বেলেগ অলপ।
বেলেগ, হয়
গতিকে, সেই মেডিটেশ্যনটো আচলতে এটা সাধাৰণ বস্তু বুলি আমি ক'ব নোৱাৰো। তাৰ আচলতে বহুত সুবিধা আছে, আৰু তোমাৰ কি হয়, মেডিটেশ্যনত মানে, বহুত ভাল, মানে গম পাইছা নাই সেইটো, এতিয়া মই কোৱা নাই যে সেইটো তুমি এবছৰ, দুবছৰ কৰিবলৈ কোৱা নাই, কিন্তু তোমাৰ এদিনত তোমাৰ কমচে কম পাঁচ মিনিট বা দহ মিনিট হ'লেও কৰিব লাগে।
কৰিব লাগে। হয়
কি হ'ব আমাৰ সেই মানে শৰীৰটো, আচলতে স্বাস্থ্যটোও ভাল হৈ থাকিব তোমাৰ। প্লাচ তোমাৰ আমাৰ যিটো মনটো আমাৰ মগজু সেই মগজুতোও তোমাৰ শান্ত হৈ থাকিব। আৰু আমি মানে ভুল, শুদ্ধ বিচাৰ কৰা আমাৰ ক্ষমতাটো বাঢ়ি যাব।
বাঢ়িব-বাঢ়িব।
যি আত্মবিশ্বাস নিজৰ ওপৰত থকা আত্মবিশ্বাস, সেই আত্মবিশ্বাসো আমাৰ বৃদ্ধি হ'ব।
বৃদ্ধি হ'ব হয়।
তোমাৰ সেই এনেকুৱা ধৰণৰ, বিভিন্ন ধৰণৰ সুবিধা লাভ কৰিব পাৰি।
পাৰি-পাৰি।
তুমি-তুমি কোৱাচোন আমি মেডিটেশ্যন কৰাটো আচলতে ভাল? ভাল বুলি ভাবা, নে-নে এটা ইমান প্ৰয়োজনীয় নহয় বুলি ভাবা তুমি?
হয়, এতিয়া বৰ্তমান যুগতটো কি হৈছে, মানুহবোৰ বহুত ব্যস্ত হৈ পৰিছে। মানে ধৰা, আচলতে শাৰীৰিকভাৱে নহয়, যান্ত্ৰিকভাৱে ব্যস্ত হৈছে।
হয়-হয়
কি হৈছে, মানে ধৰা মানুহ বিলাকে কি কৰে অকল যন্ত্ৰ পাতিৰ লগত ব্যস্ত হৈ থাকে। কিয় নিজৰ শৰীৰটোৰ প্ৰতি মানে লক্ষ্য নিদিয়ে। কিন্তু আমি নিজৰ শৰীৰটোৰ কাৰণে, যদি দহ মিনিট এটা উলিয়াব নোৱাৰো
হয়-হয়
টো আমাৰ নিজৰে ভুল, আমাৰ স্বাস্থ্যটো আমি নিজে বেয়া কৰিছো।
নিজে বেয়া কৰিছো, অ-
এতিয়া আমি তুমি কৈছা যে, সেইটো মেডিটেশচন টো এটা বহুত পাৱাৰফুল বস্তু। আমি, হয় কি কৰিব পাৰো, হয় শক্তিশালী আমাৰ নিজৰ স্বাস্থ্যৰ কাৰণে আমি ধৰা, ৰাতিপুৱা সোনকালে শুই উঠি উঠি আমি দহ মিনিট বা আধা ঘণ্টা আমি মেডিটেশ্যন কৰিবই লাগে মানে।
কৰিব লাগে অ আৰু কি হয় মেডিটেশ্যন কৰিলে আমাৰ সেই স্মৃতি শক্তিও বৃদ্ধি।
বৃদ্ধিয়ে হয় বৃদ্ধিয়ে হয়। আৰু মেডিটেশ্যন কৰাৰ কাৰণে মানে আচলতে ৰাতিপুৱা যিটো পোৱাৰ সময়ত। তিনিটাৰ পৰা ধৰা চাৰিটা পাঁচটা এইখিনি সময় আচলতে ব্ৰহ্ম। কাল বুলি কোৱা হয়।
ব্ৰহ্মকাল বুলি কোৱা হয় হয় নিশ্চয়।
খিনিত মেডিয়েচন কৰি। আৰু ভাল মানে আমাৰ মাইণ্ডটো আৰু ফ্ৰেছ হয়। এই সময়খিনিত যদি মেডিটেশ্যন কৰো আমাৰ আত্ম মনোবলটো বাঢ়িব। তাৰপিছত ধৰা আমাৰ যিটো ধৈৰ্য শক্তি। সেইখিনি বাঢ়িব আমি মানে সকলো ফালৰ পৰা লাভেই পাও মেদিতেছ। চনৰ পৰা আমি কোনো লোকচান নাপাওঁ আচলতে।
হয়। এতিয়া তোমাৰ সেই কি গম পাইছা নাই এতিয়া তোমাৰ সেই মেডিতেছনৰ ৰ মানে আচলতে উপক। কাৰ টো বহুত আছে গতিকে আমি হেতু কাৰনে আমি মেদি। টেশ্যনটোক আমি সদায় আচলতে সেই পাঁচ মিনিট দহ মিনিট হ'লেও আমি কৰিবই লাগে মানে।
হয় হয় হয়!
আৰু তোমাৰ এতিয়া তোমাৰ আমাৰ গোটেই ম- ভা মানে গোটেই ৱৰ্ল্ডৰ কথাই কৈছো গম পাইছা নাই? মানে গোটেই ৱৰ্ল্ডতে তোমাৰ এনেকুৱা এটা সমস্যা আছে যে সমস্যা গম পাইছা নাই এতিয়া অ এতিয়া মানুহৰ। মানে তোমাৰ সেই টোপনিটো খুব কম যায়।
কম যায় অঁ!
সুস্থ মানুহে তোমাৰ অঁ! মিনিমাম আচলতে আঠ ঘন্টা শুব লাগে।
শুব লাগে।
হয় নহয় কিন্তু মানুহে তোমাৰ। মানুহৰ তোমাৰ খুব মানে টোপনিয়ে নাযায় কিছুমানৰ দুঘন্টা যায়। তিনি ঘণ্টা যায় সেই তেনে তেনেকে মানে খুব কম খোৱা হয় মানে। আচলতে তোমাৰ দিন বিলাকে এনেকুৱা আহিছে যে তোমাৰ। টেবলেট কিছুমান টেবলেট বা ঔষধ খাই মেলিহে মানুহে টোপনি যাবলগীয়া অৱস্থা
হয় হয়
গতিকে ইয়াৰ এটা মূল উপায় হৈছে তোমাৰ মেডিটেশ্যন
মেডিতেচন হয়
ধ্যান সঠিক আমি যদি ধ্যান কৰো দিনটোত যদি আমি দছ মিনিট পোন্ধৰ মিনিট যদি ধ্যান কৰো শোৱাৰ আগতো যদি আমি ধ্যান কৰি শু তেনেহ'লে আমাৰ সেই টোপনিৰ যি মানদণ্ড সেই মানদণ্ড তোমাৰ উন্নত কৰাতো সহায় কৰে
সহায় কৰে হয়
তোমাৰ সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমি অ তেওঁলোকৰ যি পঢ়া শুনা
হয়
সেই পঢ়া শুনাৰ প্ৰতি যি মনোযোগ সেই মনোযোগ তোমাৰ বৃদ্ধি হব আৰ আৰু লগতে সেই নিজৰ ওপৰত থকা তোমাৰ কনফিডেন্ঞ্চ লেভেলও বৃদ্ধি হ'ব
বেঠি হব হয়
সেই সেইবিলাক ক্ষেত্ৰত আমাৰ মেডিতেশনে কিমান সহায় কৰে
সহায় কৰে সহায় কৰে
দিনটোত আমাৰ দছ মিনিট পোন্ধৰ মিনিট মেডিটেশ্যন কৰাটো একো টান কথা নহয় আমি আমি ধুনীয়াকৈ আমি যদি আমি প্ৰতিদিনে আচলতে কৰিব পাৰো সেই
কৰিব পাৰো কৰিব পাৰো
সেইটো কাম কৰিলে আমাৰ বহুত সুবিধা হব আচলতে
হয় হয়
আৰুতো এনেকুৱা নহয় যে তোমাৰ ধ্যান কৰিবলৈ কিবা আমাক সজুলি লাগিব তেনেকুৱাতো কথা নহয় হয় নহয় আমাৰ আমি এতিয়া তোমাৰ এ মানে আমি কোনোবা ভাল ঠাই অকন লব লাগে। মানে সান্দহ ঠাই অকন বাছি ল'ব লাগে।
ল'ব লাগে হয়
গৈ আৰামদায়ক ভাৱে বহি মেলি আমি তাত ধুনীয়া কৈ মেডিশনটো কৰিব
অ কৰিব পাৰা।
গতিকে তোমাৰ সেই মেডিটেশ্যন কৰিলে তাৰ লগতে তোমাৰ ধ্যানটোও বাঢ়ি যায়। হয় নহয় গতিকে আমি সেইকাৰণে মেডিটেশ্যন কৰিব লাগে আৰু সকলোৱে আমি গোটেই জন মানে যিমান পাৰো সিমান আচলতে সটো মেডিটেশচন কৰিব পাৰিলে ভাল
ভাল ভাল
আৰু আমি সেই মেডিটেশ্যনটো নিজেও কৰিব লাগে আৰু সেই মানে বেলেগ মানুহকো মেডিটেশ্যনৰ বিষয়ে কথাটো ক'ব লাগে।
কব লাগে হয় হয়
তাকে সেইখিনিয়ে কথাখিনি আৰু মেডিটেশ্যনৰ ফলত তোমাৰ বহুত মানে লাভ লাভৱান হ'ব পাৰে মানুহ
হ'ব পাৰে হ'ব পাৰে
বহুত ভাল ভাল গুণ আছে গতিকে সেইখিনিয়ে কথাখিনি আৰু সেই তোমাৰ সতে মেডিটেশ্যনৰ ওপৰত ধ্যানৰ ওপৰত অকমান আলোচনা কৰিলো আৰু
ঠিকে আছে ঠিকে আছে।
কেনেকুৱা পালা আলোচ
অ ভালে লাগিলে ভালে লাগিলে দেই মই নজনা কথাও তোমাৰ পৰা শিকিলো
তাকে তাকে নিশ্চয় নিশ্চয় তাকে তেতিয়া আজিলৈ ৰাখিছো আৰু দিয়া।
অ অ হ'ব দিয়া।
উম বাৰু বাৰু